ভালেই তোমাৰ।
এ ভালে কি কৰি আছা।
মই তোমাৰ লেচৰা কাটি আছো এতিয়া লেচৰাৰ ভাজি বনাম।
অ আচ্ছা আচ্ছা আৰু কি বনাই আছা।
লেচাৰা ভাজি, দালি, ভাত সেই বনাইছো আৰু কিবা চাটনি বনাই লম।
অ আচ্ছা আচ্ছা সদায় সদায় ভাত বনোৱা নেকি।
অহ মই সদায়ে ভাত বনাওঁ।
এই দাল দাল দালিটো সদায় বনোৱা চাগে।
দালিতো অ সদায় বনাও তোমাৰ দালিতো সদায় থাকেই আমাৰ মানে। আমাৰ মানে কিবা কিবি জোল নাখাওঁ ন সেই দালি খাই থাকো দালি খাওঁ বেছি। তোমাৰ আৰু কিবা ভাজিয়ে বনা আৰু এনে মাংস কেতিয়াবা থাকিলে জোল বনাও মাংসৰ আৰু এই মাছ। থাকিলে মাছৰ জোল বনাওঁ উম হয় আৰু দিনতটো দালি থাকেই আমাৰ।
উম, উম আজিৰ দিনত কি বনাই অ আমাৰ এই দালি খাই কিনি ইমান দালি নাখায় মানে। মই ভাল পাও দালি কিন্তু এই বাকী কেইটা আমান ইমান নাখায়। মানে অহতক চবজি লাগে অ, জোল বনাও আমি।
অ', অ ', হয় নে কি?
এ ভালে দিয়া একবাৰ অ সেইটোয়ে গ্ৰেভি টাইপৰ মানে তোমাৰ মানে সি টোৱে মানে কিন্তু ভাল তোমাৰ গ্ৰেভি একেবাৰুতে আকৌ দালি চালি বনোৱা একদম বহুত কাম থাকে ন। ভাত বনাই দিওঁ একেবাৰতে চব্জি বনাই দিওঁ একদম পানী একদম জুল থাকা।
তোমাৰ মানে এনেতো বহুতো আছে। চব্জিৰোতো গ্ৰেভি নহয় ন যেনেকা লেচৰা আৰু তোমাৰ কিবা কিবি যেনেকুৱা লেচেৰাৰো বনোৱা নেকি গ্ৰেভি।
অ',
অ', হয়, নেকি কেনেকুৱা বনোৱা।
চছেম যেনেকা খালি পানীতো অলপ থাকিব। দিব মানে বেছি নহয় কিন্তু এই ভাত কাৰণে খাব কাৰণে হৈ যায়।
অ', অ', হয়, নেকি আৰু এনে মানে কি চব মানে চব্জি এটাই চব্জি বনোৱা।
অ, এটা বনালে হৈ যায় আমাৰ। ইমান চাটনি এইবিলাক নালাগে মানে অ,
অ', অ', হয়, নেকি।
এক বাৰটা মানে বনাই দি এই আচাৰো বহুত কম খোৱা যায়। আমাৰ আৰু মানে মেইনলি কি হয়, আমাৰ তোমাৰ এই চব্জি ভাত হ'লে হ'ল।
অ, চব্জি ভাত হলে খাই ভালকে আৰু জ্বলা দিয়া নে চব্জিত।
অ, দিও-দিও কিন্তু মানে কেনেকে এ কি কয়, এই পানী লাও সেইবিলাক বন নে তেতিয়া দালি বনাব লাগে।
অ, কিয় আমি আমিতো মানে পানীলাও বনালে দালি মই নাখাওৱে মানে দালি বনাও দেউতা। তাই নাখায় যে।
পানীলাও তোমাৰ মানে আমি কুকাৰত বনাও ন এইটো মানে একদম গলি যায় যে সেইটোত মানে একো মছলা নিদিও আমি নিমখ, হালধি দিও বাছ। পিয়াজ দি কেনে এনেকুৱা বনাই কি অ, তাৰপিছত শুকাই লও বস্তু অ, আমি এনেকুৱা নবনা তাৰ পিছত পানী চানী একদম এনেকুৱা মাৰি কেনে ডাল দালি যেনেকে মিক্স কৰে এনেকুৱা টাইপৰ তাৰ পিছত শুকাই দিও তাৰ পিছত এই দালিৰ লগত খাও দালি ভাত আৰু সেইটোও।
অ, হয়, নেকি এ
মচলা দি কিনে চবজিনাখাও মান পানীলাও।
অ, এনে আৰু বেলেগ চব্জিো মানে মছলা দি বনোৱা।
অ', অ', নাইে চব মছলা আমাৰতো জ নাই কিমান মছলা খাই।
অ', অ ', হয় তোমাৰ কি মানে জিৰা দিয়া নে জিৰা আৰু তোমাৰ কি-কি নহৰু আ
নাই-নাই-নাই এইবিলাক ইমান আমাৰ ঘৰত মানে আদা, নহৰু ইমান নাখায়। এই থাৰেড হৈ যায় যে সেইকাৰণে এমাহ মাহত ইমান নচলে।
অ',
নৰ্মেলি তোমাক পিয়াজ দি কেনে, পিয়াজ দি কেনে তাৰ পিছত বনাই দিও এনেকুৱা টাইপৰ আৰু মছলা এই কি কয় ত‌ই এই জলকীয়া গুড়া সেইটোতো থাকিবই লাগিব তাৰপিছত তোমাৰ ধনিয়া-ধনিয়া যদি পাউদাৰ আছে ঠিক আছে। নহলে না- নাই যদি একো নাই প্ৰব্লেম নাই তাৰপিছত নিমখ, হালধি এইবিলাক হ'ব লাগে আৰু তাৰপিছত এই কি কয় জালুক-জালুকৰ গুড়াটো দিও অলপ।
অ-অ জালুকৰ গুড়াও দিয়া ন, এই তোমাৰ এই বেছি সেইটো মছলা দিয়া ন। পেকেটৰ মছলা।
নহয় পেকেটৰ নাখাওঁ আমি মানে গাঁৱৰ পৰা আনো ন সেইটো মানে জ্বলা থাকে। কিন্তু আৰু শেষ হৈ গ'লে আৰু ক'ৰ পৰা আনিম সেইকাৰণে শেষ হোৱাৰ পিছত আৰু পেকেটৰ খাওঁ আমি।
অ তোমাৰ তোমালোকৰ মানে গাঁৱৰতো ঘৰতে পিছা মছলা হয়?
অ, এ মানে আমি পিছা নহয় মানে এই বিল থাকে এনেকুৱা মানে। বস্তুখিনি লৈ গ'লে তাতে মানে পিচি কেনে দি দিয়ে।
অ, সেনেকুৱা নেকি অ, মানে কিবা মেচিনতে পিচি দিয়ে চাগে?
অ', অ', গ'লে মানে আমি একেবাৰতে পাঁচ কেজি-পাঁচ কেজি উঠাই লৈ আহো মানে।
অ, হয় নেকি সেনেকুৱাও হয় নেকি তোমাৰ মানে এইটো মেচিনটো কেনেকুৱা থাকে?
মেচিনটো তোমাৰ এই কি কয় কেনেকুৱা অ। ক'ব নোৱাৰি ইমান দে মই ইমান গম নাপাওঁ মই যোৱা নাই নহয় মা যায় ন।
অ-অ হয় নেকি।
উম, তোমাৰ মানে-মানে ভাবি ল এই যেনেকে কেঁচা হালধি আছে ন খু খু - শুকাই কিনে তাৰ পিছত কি কৰে সিহঁতে এই মিক্সাৰত দি - দিয়ে ন একদম আৰামত ঘুৰা-ঘুৰা একদম ওলাই যায়।
অ-অ সেনেকুৱাতো ঘৰতো বনাব পাৰি ন মিক্সাৰত তোমাৰ।
তোমাৰ এই ঘৰত বনালে মিক্সাৰটো এইটো ছিঙি যায় নহয় তোমাৰ ভাঙি যায় নহয়। সেইটো কৰিব নোৱাৰা তুমি আৰু এইটো সেইবিলাক মেচিন জল্দি হৈ যায়।
অ সেই টাইট থাকে যে, শুকালেতো টাইট হৈ যায় ন সেইকাৰণে চাগে উম উম
কেনে
অ সেনেকুৱা ভাল হয় কিন্তু ন ঘৰৰে মছলাটো ভাল হয় কিন্তু।
পেকেটৰ তোমাৰ কাম নাই ইমান টেষ্ট নাই ইমান।
উম-উম হয় বহুত মানুহে তোমাৰ পেকেটে ইউজ কৰে কিন্তু।
কিন্তু এই আমাৰ এতিয়া মানে মাৰ গা বেয়া ন সেইকাৰণে নহলে কোনোবা আহিলে লৈ আহিলে হয়। তাৰপৰা
অ, অ,
হালধি, ধনিয়া ধনিয়া আৰু এইটো কি- কয় ই জলকীয়া-
অঁ, জলকীয়া সেইবোৰ গাঁৱৰে মানে পিচি- কিনা আনা, অঁ এনেই কেতিয়াবাতো মছলা পেকেটৰ খোৱা চাগে? কেতিয়াবাটো খোৱা চাগে পেকেটৰ মছলা?
অ শেষ হল এতিয়া কি কৰিম এতিয়া মানে উপায় নাই ন। এতিয়া শেষ হৈ গ'ল এতিয়া উপায় নাই সেইকাৰণে খাই আছো এতিয়া আৰু।
অ আমিতো এই তোমাৰ যে উম বজাৰত যে পাই যে গোটা ম-মচলা যে পাই যে গোটা-গোটা থাকে যে। সেইটো আনি কিনি পিচি দিওঁ মানে একেলগতে অলপ ভিজাই থৈ দিওঁ পানীত। তাৰপিছত তোমাৰ সেইটো মানে মছলা জিৰা-চিৰা গোটেই মিক্স কৰি। পিচি কিনে মছলা বনাও।
আচ্ছা।
অ, সেনেকুৱা কৰিয়ে বনাই কিনে খাও আৰু এতিয়া আমিও পেকেটৰ মচলা নাখাওঁ।
অ'
খালে তোমাৰ হালধিতো হালধি পেকেটৰে খাওঁ, সেইটো ত সেইটোতো নোৱাৰিম।
তোমাৰ একো নাই এইটো কালাৰৰ কাৰণে হয় নৰ্মেলি তোমাৰ, কিন্তু এই জল এই- জালুকৰ এইবিলাক এইবিলাক নোৱৰি এইবিলাক চব মিক্স কৰা থাকে ন। কৰ পৰাই কি আছে ন ঠিক নাই ভয়াৰিও নোৱাৰি।
উম, উম, হয় সেইটোতো বেলেগ বেলেগ কিবা কিবি থাকে।
গাঁৱৰ পৰাই আনো কোনোবা আহিলে মানে কৈ দিও পইচা দি দিও আনি দিবৰ কাৰণে।
অ', হয় নেকি। সেনে- অ, ভাল হয় কিন্তু ন আৰু তোমাৰ ঘৰৰে কিবা-কিবি চব্জিও লগাই খা-খালেতো, সেইবোৰো ভাল হয়।
অ, এই ইয়াতে মানে আমাৰ কি এ মাটি-চাতি হোৱা নাই ন মই এই পাথৰ বিলাক আছে সেইকাৰণে, নহ'লে মইতো শাক লগাইছিলোঁ, ধনিয়া পাত লগাইছিলোঁ এইবিলাক। মই মানে এইবিলাক লৈ বহুত ভাল পাওঁ। অ, হৈছিল।
অ, তাৰপিছত ই খালানে ঘৰত?
উম, খাইছো ভাল লাগিছে। বিলাহী লগাইছিলো ইমান হৈছিল বা বেলেগকো দিলো। অ, অ, এই চেৰি টমেটৰটো তাৰ চাটনিটো ইমান ভাল লাগে নহয়।
পুৰি কিনে খাই কিনে ভাল লাগে।
উম।
হয়। এইটো চাটনিটো বেছি ভাল লাগে, বিলাহীটো।
উম' এইবিলাক চাই পাইছো একদম মানে
আৰু এইটোতো এনেও কেঁচাও খাব পাৰি নে
অ, এ মইতো কেঁচাই খাইছিলো ফাৰ্ষ্ট। যেতিয়া নতুন-নতুন ফাৰ্ষ্ট, যেতিয়া হৈছিল ন মোৰ, তে মই একদম এ ধুৱাও নাই, চিধা এনেকুৱা মুচি কিনে খাই দিছো মই।
অ, বহুত টেঙা থাকে ন এইটো।
টেঙা-টেঙা আৰু মিঠাও থাকে জানানে।
উম-উম, মিঠাও থাকে। উম'
ভাল লাগে একদম, নিজে-নিজে পকি গৈছিল একদম। মই ভাবিলোঁ ডাঙৰ হ'ল বোলে, তাৰ পিছত চালোঁ যে সৰুতে পকি গ'ল।
অ, মই গম পোৱা নাছিলোঁ যে, এইটো সৰু এইটো হয় বুলি। ডাঙৰ সৰু হয় বুলি। অ-অ, আৰু তোমাৰ সেই
তোমাৰ
সৰুতো সৰু-সৰু পাত নাথাকে নেকি, সৰু বিলাহীৰ।
অ, পাততো অলপ সৰু থাকে।
অ, এই তোমাৰ ডাঙৰ বিলাহীৰে ডাঙৰ- ডাঙৰ পাত থাকে ন।
অ-অ, সৰু বিলাহীৰো সৰু পাত থাকে।
অ'।
সৰু বিলাহী তোমাৰ ডাঙৰ পাত থাকে। এনেকুৱা নহয় যে সৰু পাত থাকে। ডাঙৰ গছ হ'লে, ডাঙৰ থাকেতো। আমাৰ যে এটা লগাইছিলোঁ, বা ইমান ডাঙৰ হৈছিল। তাৰপিছত যেতিয়া এতিয়া মানে, চব মানে যে খাই ললোঁ আৰু শেষ হ'ব। যে গছটো যে শুকাইছে, ইমান ডাঙৰ গছ ওলাইছে। কিন্তু বেয়াও লাগিছে পেলাব। হোৱা নাই যে ইমান বস্তু খিনি দিলে, এতিয়া আমি নিজৰ খোৱাৰ পিছত আমি উলাই দিছো তাক।
অ', মানে এবাৰ হোৱাৰ পিছত, নহয় নেকি আকৌ।
নহয় মানে সেইটো বস্তুতো ডাঙৰ হ'লেই তোমাৰ ওলাই যায় ন, এইটো তোমাৰ বেয়া দেখি ন, তো শুকাই যায় বস্তুতো। পিছত আৰু পৰি-পৰি তাৰ পৰা গছ ওলাব, চাইডৰ চাইডে কিন্তু সেইটো দি আৰু ন হয়।
অ, সেইকাৰণে আৰু পেলাই দিছা।
অ, যদি মানে ই তোমাৰ ৰ'দো থাকি যদি শুকাই যায়, তেতিয়া নহয় তাতে।
অ-অ। এই আমাৰো মানে ঘৰতে ভোট জলকীয়া কৰি, এইটো কৰিছিলোঁ। লগাইছিলোঁ। হৈছিল বহুত খালি আচাৰো বনাই থৈছিলোঁ। তেতিয়া তাৰপিছত মানে হোৱাই নাই, এতিয়া হৈছিল আৰু অলপ। সেইটো মানে কি কয় মানে আমাৰ ঘৰত ছাগলী আহি থাকে। ছাগলীয়ে খাই দিলে আকৌ। অ' আমাৰ মানে অলপো মানে ঘৰত কোনোবা নাথাকিলে, ছাগলী আহি কিনে খাই দিয়ে।
ছাগলী আহিব। তোমাৰ চব, যিমান শাক-চাক চব
উম' তোমালোকৰ ফালে আছে নে ছাগলী?
আমাৰ ফালে ছাগলী নাই, কিন্তু এই মালখিনি-মালখিনি চিঙি কেনে লৈ যায় ইয়াৰ পৰা।
এ-এ অ, এনেকুৱা হয় কিছুমান মানে তোমাৰ ছিঙিও লৈ যায়।
মই এলভেৰা এইবিলাক লগাইছো বা তাই আহিব তাইৰ মন কৰিব মোক নুখোজে মানে। তাই চিধা কাটি কিনে লৈ যায় সেইবিলাক ভাল নহয় কিন্তু।
অ', অ', হয় আৰু তোমাৰ এই আমাৰ দৰে ছাগলীয়ে খাই দিয়ে যে সেইকাৰণে আৰু ছাগলীয়ে এবাৰ খোৱাৰ পিছত নহয় অ, এইটো। এই গছটো খাই দিয়ে ন, তাৰ পিছত নহয় মানে ইমান ভাল ইমান ডাঙৰ- ডাঙৰ ভোট জলকীয়া। অ', অ',
তোমাৰ কিন্তু বেঙেনা তোমাৰ যিয়ে হৈ আমাৰ সফালে আছিলে এটা গছ।
অ',
ইমান এনেকোৱা খাই- খাই মৰিবই মৰিয়ে যাব গছটো তাৰ পিছতো এই জিন্দা হৈ কিনে তাৰ পিছতে ইমান বেঙেনা লাগিছে।
কে -কেনেকুৱা বেঙেনা এ বগানে এইটো বগান বগা অ', অ', সৰু সৰু গুল -গুল যে থাকে সেইটো?
অ, বাৰে -বাৰে লাগিয়ে থাকে তাক মানে পানী চানী একোৱে নিদো ইমান ৰ'দত থাক কে ইমান মানা আৰু চাইডৰ গছবিলাক মৰি গ'ল কিন্তু সেইটো মৰাই নাই বাপৰে।
অ, তোমাৰ এই যে এ পাতল- পাতল বেঙেনা থাকে যে সেইটো বেছি ভাল লাগে ন?
অ, আৰু এইটো বেঙেনাটো মানে টেঙা থাকে অলপ বগাটো।
কোনটো বগাটো টেঙা থাকে নেক কি মই সেই যে সৰু- সৰু যে থাকি ধৰা পাতৰ- পাতৰ যে আঙুলৰে নিচনা সৰু- সৰু থাকে ন, সেনেকুৱা বেঙেনা বেছি ভাল পাওঁ ফ্ৰাই কৰি আলুৰ লগত বহুত ভাল লাগে ৰু ৰুটিৰ লগত খাব লাগে কিন্তু সেইটো বহুত ভাল লাগে কিন্তু ন, সেইটো বেঙেনাটো। আৰু এই ডাঙৰ -ডাঙৰো বেঙেনা তোমাৰ এই বনাই যে। কি কয় বেঙেনাৰ ভৰ্তা যে বনাই যে সেইটোও ভাল লাগে।
উম- উম এইটো ভাল লাগে সেইবিলাকে এইবিলাক এইবিলাক পকৰা চকৰা বনালেও ভাল লাগে। ঠাণ্ডা দিনো বেছি খামে। ঠিক আছে দিয়া হা, অ', অ', দিয়া অ, দিয়া।